হেল্ল'!
হেল্ল'! হেল্ল'! অ।
কি খবৰ? অ, তাকে, বহুত দিনৰ মূৰত। কি কৰি আছিলা?
মই এনেই আছিলো। বাকী, খবৰ-খাতি?
এয়া, ভালেই, ভালেই। তোমাৰ?
মোৰো ভালেই, আছো আৰু নমৰি জীয়াই।
অ, মোৰ সেই হ'ল মাজতে পেটৰ বিষ পুৰা একদম।
আচ্ছা! পেটৰ বিষ কিয় হৈছিলে?
এই এ, খাই মাজতে মানে বহুত বাহিৰা বস্তু খোৱা হ'লো যে। সেইটো কাৰণে মানে পুৰা পেটৰ বিষ হ'ল।
হয়, ফাষ্টফুড বেছিকৈ খোৱাটো বেয়া বাৰু, তাৰ অইল মানে, তেল-চেল বিলাক বহুত দিনৰ থাকেতো।
অ', সেই তাকে, মোৰো মানে সেই ক'লে। কিবা হেৰি, কলেজত কিবা হৈ আছিলে প্ৰগ্ৰেম। তাতে মানে, কেইদমান বিজি আছিলোঁ যে, ত' ঘৰৰ মানে গোতেটেই দিনটো থাকা হয় ন, একো লৈও নাযাওঁ, তাতে মানে বাহিৰা বস্তু খালো ন সেই একেইদিন, এই সেইকাৰণে আৰু পেটৰ বিষ।
অ', তাকে বেছি বেয়া বস্তু খোৱাটো বেয়া। আমাৰো, এই মোৰো মাজতে হৈছিলে, বেছিকে হেৰি ফাষ্ট ফুড খাওতে পেটৰ বিষ।
অ', আৰু আজিকালি সেই, ফাষ্ট ফুড বিলাকেই পোৱা যায় আকৌ।
অ', কি, আজিকালি ফাষ্ট ফুডৰে ষ্টৰ চলে তাতে।
অ', চব জেগাতে মানে ফাষ্ট ফুডটো পোৱা যায়, আৰু মানে সোনকালে ইজিলি এভেইলেবল হৈ যায় ন, ত' মানে সেইটোকে খাই দিয়া হয়।
অ', তোমাৰ কম পইচাতে বহুত পায়।
অ', সেইটোৱে কম পইচাতে হৈ যায়, সেইকাৰণে, তেওঁ মানে ইমানো তেনেকে না খাও, তথাপিও মানে, মাজতে মানে, একে লেথাৰিয়ে খালো ন, কেইদিনমান। সেইকাৰণে মানে, পেট বিষ হ'ল আৰু, বাকী এতিয়া ঠিকে আছে বাৰু, মেডি মেডিচিন খালো।
এতিয়া, ঠিকে আছে ন।
অ', এতিয়া বাৰু ঠিকে আছে, তাকে অকণ, কমাই খাম লাগে, এইবিলাক বস্তু।
কলেজ-চলেজৰ ক্লাছ কৰি ওলোৱাৰ পিছত অলপ ভোক লাগে, খাবলৈ নো থাকে কি ন।
অ', অ', কিন্তু এইবিলাক বস্তুৱে, বেছিকে গেছ- কৰে, পেত বেয়া কৰে। বহুত মানে অইলৰ অইলি হয় ন বস্তু বিলাক, পুৰণা তেলবোৰতে ভাজে।
অ'। আজিকালি তাতে, পোৱালি বিলাকে ভাত-চাত নাখায় নহয়, ফাষ্টফুড সোপা হে খায়। এ, আমাৰ ঘৰৰ ওচৰৰ আমাৰ ঘৰৰ ওচৰৰ ল'ৰাটোৱে, ফাষ্টফুড খাই, খাই মাজতে এডমিট হৈ আহিছে। ভাত নাখায়, জোৰে নাপায় গাত।
তাকে, এইবিলাক ফাষ্ট ফুড, চিপছ এইবিলাক খাব। এইবিলাক, পেকেটং বস্তু এইবিলাক খোৱা ভাল নহয়তো, এইবিলাক কল্ড ড্ৰিংছ-চল্ড ড্ৰিংছ ইমান এইবিলাক। ইমান আগৰ পেকেটিং কিবা। আমাৰ এই, কিমান পোৱালী বিলাকৰ বেমাৰ শুনো।
হয়, কল ড্ৰিংকছ বিলাকতো বহুত চেনি থাকে ন, এইবিলাক আৰু চেনিয়ে বহুত এফেক্ট কৰে হেল্থত, চুগাৰ-তুগাৰ হৈ যায়গৈ, সৰু আজিকালি পোৱালি সৰু, সৰু পোৱালিৱে চ'বৰে
অ', চোগাৰ হয় সৰু, আমাৰে কিমান শুনিছোঁ মই। চুগাৰ হোৱা মানেই সৰুতেই, ক্লাছ নাইন, ছেভেন, এইট মানতে চুগাৰ হয়।
সেই, সেই, সেই, সৰু পোৱালিটোৱে, কি জানে ন। চুগাৰ কি, হেৰি কি, কি এই ফাষ্টফুড খিনি খাই বেমাৰটো গোটাই লৈছে।
সেইটোৱে, এতিয়া আকৌ এইসোপা বেছিকে খাই খাই নিজক খোৱাটোহে বন্ধ কৰি লৈছে, আৰু সেইদিনাখনে মই শুনিছোঁ, হস্পিতালত দেখাব গৈছিলো যে, তেতিয়াই শুনিছোঁ চ' চাৰি বছৰীয়া ল'ৰা এটা আহিছে, পেটত বিষ, বিষ পেটত বিষ বিষ কৈ কৈ এতিয়া গম পাইছে পেটত মানে গ'ল বাৰ্ডাৰত এনেকুৱা অকমান শিল মানে শিল হোৱাৰ চাঞ্চেচ মানে আছে বালি বালি এনেকুৱা পোৱা গৈছে মানে। অ', পেটৰ বিষত মানে সি থাকিব পৰা নাই, সেইবিলাক চিপচ খাব ফাষ্ট ফুড
এইবিলাক এইবিলাক এইবিলাক এইবিলাক বহুত কেছ আৰু এইবিলাক। হেল্থ বেয়া হয় এই অপাৰেচন পৰ্যন্ত হয়গে একে। পেটত গ'ল্ডবাল্ডাৰ হৈ মানে তোমাৰ
সেই চাৰি বছৰীয়া পোৱালিটো নো, কি জানে হে সি পেটৰ বিষত সি কি খাব লাগে কি নালাগে, এ মাক বাপেকৰো ভুল আছে।
অ', ম আজিকালি মাক বাপেকে যি, যিহে পোৱালিক আৰু যি খাওঁ তাকেই দিয়ে। ফাষ্ট ফুড খাই খাই মাজতে ল'ৰা এটাৰ শুনিছিলোঁ
উম।
ইমানে অইলী ফুড খাই, খাই খাই তাৰ লিভাৰটোৱে বেয়া হৈ গ'ল।
অ'। এইবিলাক আৰু নিজৰ স্বাস্থ্য অনিষ্ট কৰি লয়। মাক বাপেক বিলাকে অকমান ৰখাব লাগে এইবিলাক বস্তু খোৱাৰ পৰা। সিহঁতে অকমান নিজৰ ধৰা বন্ধাত ৰাখিব লাগে পোৱালীয়ে যি খাব বিচাৰে সেয়া কে দিব নালাগে আচলতে।
এ সৰু সৰু পোৱালিক মাক বাপেকে প্ৰথম প্ৰথম ভাল বস্তু খুৱাব লাগে। এ ভাল পাই বুলিয়ে ফাষ্ট ফুড খোপা খুৱাই দিয়ে নেকি আৰু
হেতক সৰুতে এইবিলাক খুৱাবই নালাগে, টেষ্টটোয়েই দিব নালাগে সিহঁতক ন? সৰু পোৱালী এবাৰ টেষ্ট পোৱাৰ পিছত ক'ত আৰু কান্দি কাটি খাব বিচাৰে।
এ সেই কথাটোনো কেনেকে ভুল বুলি কোৱা আলহি ঘৰত সৰু পোৱালি থাকিলে দেৰি মিল্কটো আমিয়েটো লৈ যাওঁ। তাৰে পেট বেয়া হয় দাঁত বেয়া হয়।
উম। সেইবিলাক আৰু ইমান হেৰি বস্তু বিলাক এতিয়াই খাব নালাগে, বেয়া লাগে ন শুনি। বিলাক পোৱালি বিলাকৰ এইবিলাক হোৱা শুনিলে।
তাকে বেলেগক কিমান কি কম আৰু সৰু পোৱালিক নিজে খাই খাই বেমাৰ কৰিছোঁ।
হয় বাৰু। এয়া আমাৰ বয়সতটো বাৰু আমি কিবা এটা হ'লেও আমি নিজে হেৰি কৰিব পাৰোঁ, গেছ চেছ হ'লে বা পেট বেয়া হ'লেও। এ সৰু পোৱালিৰ এনেকে হ'লে সিনো কি বুজি পাই জানি পায়
উম সেইটোয়ে, ইমান সৰুৰ পৰাই গেছ হোৱা কিবা হোৱা শুনিলে পিছলে কি হ'ব আৰু
উম তাতে সৰু পোৱালীক এই ইমিউনিটি চিষ্টেমটো ইমান ভাল নাথাকে পুটুককে বেমাৰে পায়।
উম সেইটোৱে। নাই খোৱা চোৱাবিলাক অকমান ভাল বস্তু খাব লাগে, ফল মূল খাব লাগে। ভেজিটেবলছ খাব লাগে, ঘ- ঘৰত বনোৱা খাদ্যবোৰ খাব লাগে, ভাত। চাত, খ-ভাত ৰুটি এইবিলাক খাব লাগে, বাহিৰা বস্তু ইমান খাব নালাগে।
অ, আগৰো মানুহে সনেকে ইমান ফিট আছিলে, বাহিৰৰ শাক, শাক-পাচলি খাই। ভাত খাই কাম কৰে, সেইবোৰ বাহিৰৰ বস্তু নাখায় একো। বেছি গৰম পৰিলে নেমু চৰবত খায়।
উম, সেইবিলাক খাব লাগে।
তাকে, এতিয়া মানে অকমান নিজৰ খোৱাবোৰ নিজে চাব লাগে ন, ইমান বাহিৰা বস্তু তেলত বনোৱা। সেই ক'ৰ, ইমান একেবাৰে পাছপৰ্ট কয়হে ফাষ্টফুড কি মানে, দেখাত কিনো আৰু ৰুটিখনৰ ভিতৰত চব্জি ভৰাই দিয়ে ৰল, সেইটো বুলি নহয় ন, সেই কৰ আগৰে তেলবিলাক। ত, ভাজিব, কেতিয়াবা বনাই থোৱা, কেতিয়াবা কি? সেইবিলাক ইমানকে খাব নালাগে, সেই চচবিলাক দিব, কিবা কিমান বিভিন্ন ধৰণৰ চচ, দি-দি টেষ্ট কৰিব, সেইবিলাক চববিলাক ইমান খাব নালাগে আৰু।
আৰু সেই, এই তোমাৰ পকৰাটোৱে কেইবাৰ ভাজে তেলত
উম, সেই যে, চিঙৰাটো বনাব, কিমান এটা তেলত কেইদিনৰ বা তেল হয় সেইখিনি?
মানুহে আকৌ সেইবিলাক খাই ভালপায়, এই হোটেলৰ চিঙৰা, চাহ। ফাষ্টফুডৰ চিকেন পকৰা, ৰোল আৰু পকৰাখিনিও বনাই এই ব্ৰইলাৰ মুৰ্গীবিলাকো আজিকালি বেজী মাৰি, ডাঙৰ কৰাই ক'ৰ এইবিলাক বেয়া, দানা খুৱাই পেলাই ডাঙৰ কৰা বস্তুবিলাক। সিঁহতে আহি পকৰা বনাই দিয়ে। তাকে খাওঁ আমি, পেট বেমাৰ হয়।
উম, হলেও ইমান খাব নালাগে, এইকাৰণে ব্ৰইলাৰ, মুৰ্গী- চৰ্গী, ইমান আজিকালি কি আৰু পোৱালি মাংস, খাব বিচাৰিলে মা- বাপেকে ব্ৰইলাৰ মুৰ্গীটোহে আনি দিব আৰু।
অ, অ, আজিকালি পোৱালিবিলাকে ব্ৰইলাৰহে খায়।
সেইটোয়ে ব্ৰইলাৰটোহে খাই ভালপায়, বেলেগ মাংস নাখায়, মাছ-চাছ মাছ খাই বেয়া পায় পোৱালিবোৰে, আজিকালি। অ, নাখায় কি অধিক সংখ্যক পোৱালীয়ে, মাছ খোৱা নুশুনোৱেই, মাছ টো, বেয়া বুলিয়ে শুনো। বেয়াই পাই মানে সি সিহঁতে, মাক- বাপেক, মাক বাপেকবোৰো জোৰ নকৰে খাবলে।
বাকী, তোমাৰ কি খাই পেলাই পেট বেয়া হৈছিলে? চিকেন পকৰা, ৰোল, চাওমিন?
এই মানে চিঙৰা, চাহ খাই দিওঁ যে, এই চিঙৰা চাহ আকৌ এই ৰোল, খাই দিওঁ। হে, তেনেকে এইবিলাক খাই, খাই মোৰ মানে দুদিনমান তিনি-চাৰিদিনমান খালোঁ যে। গেছ হৈ গ'ল মানে। ৰাতিপুৱা ভালকে ভাত একো খাই নাযাওঁ তেনেকে। মানুহে ৰাতিপুৱাটোৱে মানে ভালকে খাই যাব লাগে।
গেছো হ'ল চাগে, হেৰিও ওজনো বাঢ়িল চাগে?
অ অকণ বাঢ়িলেও। বাহিৰা ফাষ্টফুড খালে কি আৰু গেছ হ'ব, পেট বেয়া হ'ব।
বহুত অইলি থাকে ন। ফেটচ বাঢ়ি যায়, বহুত অইলি থাকে। আমাৰ ওচৰৰ ছোৱালীজনী যে ফাষ্টফুড আগতে খোৱা নাছিলে ঠিকে আছিলে তেতিয়ানো ফাফুড খোৱা হ'ল, ইমান শকত হৈ হ'ল মানুহজনী মানে য-যথেষ্টতকে বেছি শকত হৈছে। ডক্তৰে ক্ষীনাব কৈছে, কৈছে তুমি তেতিয়াহ'লেটো বেমাৰটো নকমিবই এনেকে কৈছে।
অ এই এইবিলাক বেছি অইলি-চইলি খালে ফেটছ বাঢ়ি যায় ন, বাহিৰৰ বস্তুবোৰ খাই থাকিলে। নিজৰে অনিষ্ট
বাকী এনে কি বুলি কয় বাকী এনে গা ভালেই নে তোমাৰ? ডক্তৰ দেখালা?
অ দেখালো মই ডক্তৰৰ মেডিচিন এতিয়া মানে ভালকে ঘৰৰে বস্তুবিলাক খাই আছো বাহিৰা বস্তু মানে একদমেই খোৱা নাই। ঘৰতে মানে ভাত, ভাত-চাত খাই যাওঁ আৰ। আজি ভাত নে আজি ভাত নহয় চিম্পল ভাতে আৰু ভাত, দালি, ভাজি। তেনেকে আৰু উম।
আজি আমাৰ মাংস আছে, চিকেন পকৰা সেইবুলি বনোৱা নাই আৰু।
উম ব্ৰইলাৰ মুৰ্গীয়ে চাগে ন।
নাই নাই লোকেলে আনিছো।
অ লোকেল, লোকেলটো বাৰু খাব লাগে খাব পাৰি আৰু লোকেলটো। হাৰ-চাৰ মজবুত কৰে, লোকেল অলপ জোল টাইপত খাব লাগে।
চৰ্দিৰ কাৰণেও ভাল, মুঠতে কাহ হৈ আছে তাকে সেইটোকে খাম আৰু।
নাই মানুহবিলাকে সদায় উম ৰাতিপুৱা সাজটো ভালকে খাই ওলাব লাগে একদম, গব মানে ভালকে ৰাতিপুৱাৰ সাজটো ঘৰতে ভালকে খাই ওলাব লাগে আৰু বাহিৰত গ'লে। ৰাতিপুৱা মানে ব্ৰেকফাষ্টটো ভালকে কৰিব লাগে তাৰপিছত দিনটো কি খাওঁ, কি নাখাওঁ,
উম।
নাখাই থাকিলেও বেমাৰ হয়।
এ আকৌ আজিকালি সুধা পেটতে চাহ-তাহ খাব খোৱা হ'লে
অ সেই সেইবিলাক খাব নালাগে একদম আগতে
কুত চানা বিভিন্ন বস্তু খাই থকা হয় আৰু দিনৰ দিনৰ একাপ চাহে নহয় নহয় পাঁচ কাপো খাই কিছুমানে।
অহ সেইটোৱে। সেইটোৱে সেইকাৰণে আৰু অকমান হেৰি কৰিব লাগে আৰু মানুহবোৰে
ভাত-চাত এইবিলাক খাব লাগে।
উম উম বেছি ফাষ্ট ফুডটো খোৱাটো কমাব লাগে আৰু মানুহ বিলাকে।
কমাব লাগে অকণমান ফল মূল খাব লাগে। শাক পাচলি খাব লাগে অ।
বাকী ভাতটো খাই আহো নেকি, মই মোক ভাত খাব মাতিছে।
অ'অ' দিয়া, দিয়া যোৱা ভাততো খাই আহা বাৰু দিয়া দিয়া ঠিকে আছে, অ' বাই, বাই।